অ ক শুনিছো
অহ
আছা
অ মই হেৰি মোবাইলটোকে চাই আছিলো তুমি কি কৰিছা হেল্ল'
অ আছো দিয়া এনে লভ এতিয়া এনেই আছো ভাত খালা
ভাত পানী খালা
উম
মই
তুমি খালা
মই নাই খোৱা, মই ই--ইয়াৰ পৰা গৈ পেলাইহে খামগৈ।
আহিলা আৰু।
এফালৰ পৰা আহিলো আও।
অ'।
হেৰি এ এই সৌবায়ে কৈছিলে তুমি বোলে কেকৰ ক্লাছ লৈছিলা। হেৰি, সেয়া কেনেকে মানে কেনেকেনো বনাই কেকটো, মই মানে বনাম বুলি ভাবিছো এনেকে।
অ'--লৈছিলো
অ
কিমানৰ বনাম আধা কেজি?
মানে এক কেজি কে বনাবা?
এক কেজি কেকটোকে বনাব পাৰো মানে যদি এ মানুহ চানো বেছি, আমাৰ এনেও ঘৰত মানুহ বেছি।
অ তেনেহলে হেৰি কৰিবা ময়দা আনিবা। ময়দা। ৰিফাইন তেল, আকৌ তুমি কণী আনিবা, চেনিটো থাকেই আওঁ।
অ' অ'
এতিয়া ন
উম, উম থাকে অ'।
পাউদাৰো আনিবা, চৌদাও আনিবা দুইটা বস্তুৱে লাগিব। উম- অহ
অ, অ-অ
কিবা সৰু সৰু চাইজৰ কাপটো নলবা। অকমান ডাঙৰ কাপ এটা থাকে নহয় অলপ
অ' অ শুনি আছো মই। এই হেৰি আপোনাৰ তাত অকমান নেটৱৰ্কতটো হেৰি হৈছে নেকি ভিতৰলৈ সোমাই যোৱাৰ কাৰণে। মানে, মাততো এবাৰ আহে এবাৰ নাহে বা নাহে, এনেকুৱা এনেকো । এনেকুৱা হৈছে, কিয় বা? অ' এতিয়া এতিয়া আহিছে অ এতিয়া আহিছে।
তুমি কি কৰিবা, কাপ ল'বা। ঘৰত যে একেবাৰে অলপ মি মিডিয়াম চাইজৰ কাপ কেইটা থাকে যে, কফি কাপ কেইটা নহয় আৰু। নৰ্মেন চাইজৰ গীতা। থাকে নহয়, সেইয়া কাপে দি কৰিবা। আ কাপ ল বাম কৈদা কাপ, যদি তুমি এক কেজি, যি বনোৱা দুকাপ মই ল'বা অ পাঁচটা কণী লবা লবা তাৰ পিছত সৰু চামুচ বেকিং পউাৰ এক চামুচ আৰু বেকি বেকিং চ'দা এক চামুচ ল'বা, অকনমান নিমখ দিবা হাতেদি লৈ পেলাই যে নিমখ দিওঁ যে আমি অক মান অকমান নিমখ দিবা দি পেলাই ধুনিয়া মানে মিক্স কৰি ল'বা আৰু মিক্স কৰিলে বহুতে কোমল হব হব আৰু নহলে টান হ'ব
উম
তাৰপিছত আকৌ আকৌ তুমি হেৰিতহে বনাব অভেনটো নাই ন?
অভেন নাই- অভেন নাই।
তুমি চচতহে বনাবা? চচ হলে চচটো অলপ টাইমত মানে গেছত দি পেলাই গেছটো হাই মানে ফ্লেমত দি পেলাই অলপ টাইম ৰাখি দিবা। গাখিৰ দি তাৰপিছত কে গৰমে পেচটো ধুনীয়াকে বতি এটাতে দি তাত বঢ়াই দিবা। বঢ়াই লগে লগ গেছটো মানে একেবাৰে কম আৰু নিজে নিজে সিজি যাব আৰু কিনো। অ সেইটোৱে সেইখিনি কৰিলে হ'ব। ঘৰত খাবলৈও তেনেকে মানে অ লাগিব উম্ তোমাৰ এক ঘণ্টামান লাগিব। গেছত।
অভেন হ'লে বেছি ভাল হয় আৰু অভেন নত মানে তোমাৰ কি হয় সিহঁতৰ টাইমটোতো হেৰি হৈ থাকে ন, সেইটো কাৰণে অভেনত মানে সোনকালে হয় অলপ কিন্তু গেছত অলপ টাইম লাগে। গেছটো ধৰি লও, কমাই থলে মানে কমকে লাগি থাকে। অ, চকলেট পাউাৰ মানে চকলেট বনালে তুমি চকলেট পাউডাৰ দিলা। যদি তুমি ভেনিলা বনোৱা ভেনিলা আইছ টো দি দিলে অকণমান হৈ যায়। কিন্তু তুমি যদি চকলেটৰ বা চকলেট পাউডাৰ অলপ তাৰ লগতে মিক্স কৰি দিলে সেইটো চকলেটৰ হৈ যাব।
অ',। এ হেৰি যে আৰু মানে এনেকে চকলেটৰ অলপ পনী নিচিনাকে যে পত যেনেকে ঢালি দিয়া যে
অ, সেইটো তুমাৰ মানে উইপ ক্ৰীম বুলি এটা পাই নহয়, সেইটো ক্ৰীম তুমি লৈ যাব লাগিব কিনি পেলাই। সেইটো নি ধৰি ল ঘৰত এডাল মানে তোমাক কেক টো বিট কৰিব পাৰাও এটা মেচিন আছে। সেই মেচিনটো লাগেই ক্ৰীমৰ কাৰণে। সেই মেচিনটো দিহে মানে তুমি ক্ৰীম বনাব পাৰিবা। মানে লিকুইড সেইটো মানে, ক্ৰীমৰ মানে জোন ডাল মানে ব্লেণ্ডাৰ থাকে, সেইডাল দি যদি তুমি মানে ব্লেণ্ড কৰা বহুত ধুনীয়া যায়গৈ মানে। তেতিয়া মানে তাৰ ওপৰত দিবলৈ বস্তুটো ভাল আৰু। সেইটো ইনা আমি নৰ্মেলি যদি বনাই মানে খাওঁ ঘৰত হয়। তেনেহ'লে মানে সেইটো ধৰি'ল নি কিনে কিন্তু তুমি যদি ধৰি লোৱা পিছলৈ বোলে ভাবা যে নাই মই এই ব্যৱসায়টোকে ল'ম তেনেহ'লে তুমি আনি ল'ব পাৰা। বস্তুখিনি।
অ', অ', নাম ল'ব চাগে সেদা- সেদালৰ
অ', ল'ব। ভাল এডাল আনিলে তুম উম, ল'ব। তুমি যদি ভাল এডাল আনা পঁচিচশ মান টকা পৰিবয়ে তোমাৰ কাৰণ মানে কম দামী আনিলে কি হয়, সোনকালে বেয়া হৈ যায়গৈ। কিন্তু দামী আনিলে ভালেই হৈ থাকে তোমাৰ আৰু মান ব্যৱহাৰটো হৈয়ে থাকে। কেন সেইটো কাৰণে সে আজি ইমান গৰম ন
অ আজি বহুত গৰম অ এ গৰম দিনত মানে কেক চেক বনাব দিগদাৰ বহুত হেৰি যে আমাৰ ঘৰত এচি নাই যে
অ সেইটো কাৰণে কিন্তু দিগদাৰ উ মানে ক্ৰ্ৰীমটো কি কি হয় জানা সোনকালে মানে হেৰি বৈ যায়গৈ।
অ সেই সেই তেতিয়া ডিজাইন দিবলৈ দিগদাৰ হ'ব মানে
ডিজাইন দিবলৈ বহুত দিগদাৰ হয় ক্ৰীম টো মানে কি হয় জানা হাতখন আমাৰ গৰম হৈ থাকে থাকে ন আৰু তুমি যেতিয়া ক্ৰীম পেকেটত ভৰাই লোৱা তেতিয়া মানে হাততে লাগি থাকে ন হাত হাতৰ গৰমটোৱে মানে ক্ৰীমটো আৰু মানে হেৰি কৰি দিয়ে বৈ অহা কৰি দিয়া মানে
বই তেতিয়া দি উম তেতিয়া ফুল চুল বনাব দিগদাৰ
দিগদাৰ হয় তোমাৰ অকমান অ তুমি মানে প্ৰ মানে প্ৰায় ধৰক এনেকে হ'ব ল ফ্ৰিজত থৈছা বনাইছা আকৌ ফ্ৰিজত থৈছা এনেকে মানে বনাব লাগিব উলিয়াব লাগিব তেনেকুৱা আৰু এতিয়া ইমান গৰম সেইটো চাই পেলতো এচি নহ'লে বনাব'' ক'বই নোৱাৰিব কেকটো
বনাবই নোৱাৰি অ', সেই কেকটোত মানে অ'। এ, কেকতো থাই চবত থাকি টান কামটো সেইটয়ে মানে হেৰি যে ক্ৰীমটো সেই গলি গলি যায়। ক'ত এবাৰ থ'ব লাগে অ', এবাৰ ফ্ৰিজত থ'ব লাগে আনিব লাগে সেইট
উম, আৰু বাচনো বহুত লেতেৰা হয়।
অ', বাচনো দিগদাৰ হয়লতে আহ বহুত দিগদাৰ হয়।
কৰিলে কি হয় মানে ধৰি ল' যোনে বনাব দিয়ে সিহঁতে কয়। তুমি যদি পাঁচশ গোৱা সহঁতে ক'ব তোমাক চাই চাৰি দিম দিয়ক কিন্তু বস্ বস্তু বিলাক বহুত দাম মানে নোলায় গৈ তোমাৰ একেবাৰে নোলায় ওলাইগৈ মানে খৰচটো কিন্তু ধৰি লওঁ চবে বেয়া পায় ভাবে কি ইমান দাম নেকি আৰু এনে পোৱা নিচিনা কিন্তু উম, কিন্তু ঘৰত বনাতো ভাল হয় দোকানৰ নিচিনা নহয় ধৰি লওঁক। ঘৰতো বনাই পেলাই দিয়া যায়। যে লগতে খাবলৈও ভাল লাগে।
তেল
অ', অ', তাত মানে তোমাৰ মিক্স কৰে যে কিবা কিবি বেলেগ বস্তু হয় আৰু মানে কি হয় সিহঁতে আ যোনটো ক্ৰীম অনা যায় তাত মানে একো চব মি মিক্স হৈয়ে থাকে ন'। আমি এক্সট্ৰাকে মানে ধৰি লওঁক তুমি চেনি দিব নালাগে। কিন্তু তোমাৰ দোকানতো চাবাচোন সিহঁতে মানে সেইখিনি বস্তুতে বেগ বেগ বস্তু দি পেলাই তাতে চেনিও দি দিয়ে সেইকাৰণে কেতিয়াবা কি হয় চেনি চেনি লাগে। খালে অকমান সোৱাদটো চেনি চেনিৰ নিচিনা হয় সেইটো কাৰণে মানে দোকানৰ বস্তু বিলাক মানে কি হয় তুমি পাৰ প মানে খাবই নালাগে ঘৰত ততে বনাই নিজৰ কাৰণে আৰু নহয় যে মই ব্যৱসায় কৰিম মই সেইটো নেই শিকিছিলো তাতে ঘৰতে বনাই পেলাই খাব পাৰোঁ হয়
অ যেতিয়া খাবলৈ মন গলে অ কোৱা কোৱা
মানে অলপমান মানে হেৰি হৈছিল ব্যৱসায় হৈছিলে ধৰি লওক
অ অ আহ এতিয়া এতিয়া নাই আও
এতিয়া নাই কৰা এতিয়া টাইম পোৱা নাযায় যে স্কুল থাকে স্কুলৰ পৰা আহি পেলাই ইমান টাইম নাপাও সেইটো কাৰণে এতিয়া কৰা নাই অঁ বহুত টাইম লাগে কেকটোতে তোমাৰ এঘণ্টা গুচি যায় হয় আকৌ তোমাৰ ক্ৰীম টো দিওঁতে দিওঁতে দুখ ঘণ্টামান লাগে তিনি ঘন্টা লাগেই তোমাক কেক এটা বনাবলৈ তাতে বাচন বিলাকো ইমান লেট তেৰা হয় হয়
অ আকৌ কাপোৰো লাগি
য়া হয় অ অ অ অঁ কাপোৰবিলাক তুমি এনি টাইম ধুইয়ে থাকিব লাগিব
আহ
লেতেৰা হয় বাচন লেতেৰা হয় মানে মানে এটা মানে লে তেৰা হয়য়ে বহুত খিনি বস্তু লেতেৰা হৈ ধুব লাগে আৰু তেনেকুৱা তই এনেকুৱা গৰমত নোৱাৰিবা কিন্তু ঠাণ্ডা দিনত যদি কৰো বুলি কৰা ঠাণ্ডা দিনত কিন্তু কৰিব ল ভাল পাবা তেতিয়া মানে বহুত সহজ হয় যে পুৰা অ নহয় দিয়া আজিকালি ঠাণ্ডাও ইমান নপৰে নহয়
অ ঠাণ্ডা নপোৱাই অ বেছিকে নপৰে ঠাণ্ডা
ঠাণ্ডা নপৰিলে গণিব পাৰে নেকি ঠাণ্ডা
অ সেই বৰষুণ দিলে অকমান ঠাণ্ডা হয় আৰু অ অলপ লাগে ঠাণ্ডা নহলেগৈ
নহ'লে আৰু এনেই ন চুৱেটাৰ টুৱেটাৰ পিন্ধিব লগাও ঠাণ্ডা নাই ৱাহ সেইটোয়ে মানে মানে তুমাৰ মানে কি হয় কাম এটা কৰিলে বহুত খিনি মানে পইচা প্ৰথমতে আমি খৰচ কৰি ল'বই লাগে কিহয় তাৰ পিছতহে মানে চামটো ভালকে চলিব আৰু তাতে চলিলেতো ভালেই ন আকৌ যদি নচলে আৰু তেতিয়া বহুত দিগদাৰ হ'ব
সেয়াই এতিয়া মানুহেতটো সদায় কেক নাখায়
নাখায় অ আৰু আজিকালি উম আৰু আজিকালি ইমানেই কেক বনাই তোমাৰ ঘৰে ঘৰে কেক বনোৱা মানুহ আছে হয় এতিয়া তুমি তুমি বনাব জানিলে তুমিনো মোৰ পৰা কিয় কিনিবা ন সেইটোৱে তুমি যদি বস্তুখিনি আনি পেলাই ঘৰতে বনাবয়ে জানা তুমি ঘৰতে বনাবা
উম
তেনেকুৱা আজিকালি মানে কম্পিটিচনৰ যুগ বুলি কোৱা হৈছে যে সেইটোয়ে চবে শিকে চব বস্তু
উম, সেয়াই এতিয়া গ অঁ নিজৰ কাৰণে ধৰা কেতিয়াবা খাবলে মন গ'লে
অঁ অঁ, বাৰু দিয়া ঠিকে আছে ন উম-উম।
হব দিয়া ৰাখিছোঁ।